অ' চ কি কৰিছা?
মই এনে বহি আছো তই কি কৰিছ?
মই এনে বহি আছো কি কৰিবা আৰু গৰম উঠিছে।
ইমান গৰম পৰিছে ন?
সঁচাকেটো চাৰিদিন পাঁচদিন মান হ'ল দেখিছে নে নাই বতৰ কেনেকুৱা কৰিছে ৰ'দত। ঘৰত থাকিবই নোৱাৰি।
অ,
কালি এইটো পৰহিৰ পৰা আমাৰ এইফালে বিজুলীয়ে নাই বিজুলীটো কাটি দিছিলে নহয়।
আমাৰো নাছিলে। আৰু ইমান গৰম আৰু মানে এতিয়া বহুত অসুবিধা হৈছে কৈছোঁ নহয়।
তোৰ মানে পা পানীও নাইকিয়া হৈ যাই আমাৰ মটৰ হে আৰু কাৰেণ্ট নাথাকিলে মানে বিজুলী নাথাকিলেতো
উম, কুৱা বা অ কুৱা চোৱা নাই যে।
উ, আমাৰ কুঁৱা এটা আছে ওচৰৰ মানুহখিনিয়ে কুৱাৰ পৰাই পানী নিছেহি।
অ,
আজিকালি নাথাকে ন চবৰে ঘৰে ঘৰে মটৰহে বহালে।
নাথাকেই। উম, এই বাৰিষা সময়তো,
অ, আগতে যেনেকে নদীত মানে আজিকালিটো সেইবোৰ নাই এ।
নাই নৈ পুখুৰী। আগতে যে গানবোৰ যে গাই।
অ,
আগতে চিনেমাবোৰ চাইছা না পুৰণা চিনেমাবোৰ যে কাষতে কলচী এডাল যে ৰাখি কলহ এটা লৈ যে পানী আনিবলৈ যায় কহোৱাৰ মাজে মাজে। অ'। তাৰপিছত তেতিয়া সেই ল'ৰাবোৰে জোকাই আকৌ তেনেকেহে বিহু হৈছিলে হয় নে বাৰু?
উম, আজিকালি সেইটো নাই নহয়।
সেইটো নাই অ, পথাৰলৈ যাওঁ নাই তই?
যাওঁ বাৰো মাজে মাজে।
উম।
তই?
মই যাম আৰু। মাছ ধৰিবলৈ যাম বুলি ভাবি আছোঁ, আবেলি ইমান এটা।
আবেলি?
এ, গাটো আকৌ ইমান ভাল নহয়।
অ'। অ'।
আগতে বেমাৰ নহয় গ'ম পাওঁ নে, আগতে সেই পথাৰলৈ যাওঁ পুৰা পথাৰ পানীৰে ভৰপূৰ হৈ থাকে নে, উপচি থাকে নহয়। তাতে পুৰা একদম ৰাতিপুৱা সোনকালে যাওঁ ভাত পানী কেইটা খাই।
উম।
পুৰা।
অ' সিহঁতে, আজিকালি মানে সেয়ে আগৰ
হ'লো যে।
ৰ'দটোও বেছি হয় যে।
ৰ'দো বেছি হয় অ'।
উম, আগতকে ৰ'দ কিমান বেছি হ'ল।
হয় আজিকালি কলা হম বুলি।
অ', আগততো চালৰ ইমান হেৰি নাই নহ যেনে তেনে অ', মানুহে কষ্ট কৰি কাম কৰে।
অ'।
মানে সেইটোৱে ইটো আৰু যেতিয়া আহে ইটো।
পৰিৱৰ্তন।
সেইটো হ'বই উম, এতিয়াতো গ্ৰীষ্ম ঋতু কি বৰ্ষা ঋতু নহয় জানো।
বৰ্ষা ঋতু উম,
উম, এতিয়াতো বৰষুণ হ'বই ন। নদীবোৰতো পানী ভৰি পৰিবই অ'। কিন্তু হেৰি আৰু অ'।
ডাৱৰ বিস্ফোৰণ হ'ল ইমান বানপানী হৈছে মানুহবৰ বহুত অসুবিধা হৈছে। ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে। অ, ধেমাজি ফালৰ দলং
অ, নাও অ, নাও বইচা সৰু ল'ৰা তাত বানপানীত পৰি পিনি হেৰি মৃত্যুয়ে হ'ল।
অ, বেয়া লাগে আকৌ ন।
উম, সৰু ল'ৰাটো ক্লাছ অষ্টম শ্ৰেণীত পঢ়িছিলে। উম, সেই বৰ্ষা ঋতুত মানে সেইটো হয় আৰু ন বানপানী।
হয়ে উম, বানপানী হয়ে অ' বিশেষকে আমাৰ অসমত।
উম,
উম,
কৃষকৰ মানে খেতি কৰিবলৈ সুবিধা হয় আৰু পানীটোৰ কাৰণে।
অ, পানীটো নহলে নহয় যে।
সেইটো ফালৰ পৰা ভাল হয়।
উম,
খেতি কাম। আৰম্ভ কৰিব পৰা হয় যে কিন্তু বানপানীৰ কাৰণে ক্ষতিও হয়। সেইটো কাৰণে বেয়াও হয়।
এতিয়া এইবা আকৌ। বৰষুণতো বহা'গ মানৰ পৰাই দিছে হয় নে নাই। বসন্ত, মানে বসন্ত এইটো মানৰ পৰাই।
অ, বসন্ত ঋতু বসন্ত ঋতুক তো ৰজা বুলি কয় ঋতুৰ।
ঋতু ৰজা বুলি কয় উম, ধুনীয়াকে ফুল-চুল ফুলে গছৰ নতুন পাত ওলাই। ধুনীয়া হয় ন, গৰমো নহয় বহুত বেছি ঠাণ্ডাও নহয়।
গোটেই পৰিৱেশটোতো সেউজীয়া হৈ থাকে উম,
উম, আৰু বিভিন্ন ধৰণৰ চৰাই আহে।
চৰাই অ, কুলি কেতেকী। মাত শুনিবি আৰু সেইটো সময়তে হেৰি হয় নহয়। ল'ৰা -ছোৱালী বিলাকেটো হুঁচৰি কাৰণে হেৰি কৰে নহয় আখৰা কৰে নহয়।
উম,
বিহু মাৰিবলৈ যায় বহাগ বিহুৰ ওচতে পৰে ন বহাগ বিহুৰ ওচতে পৰে।
বহাগ বিহুৰ ওচৰতে পৰে অ,
আগতেতো সেই কি বুলি কয় ব'হাগ বিহু গছৰ তলতহে। তাতে আজিকালি আকৌ মঞ্চতহে হ'ল আৰু প্ৰতিযোগিতাই হ'ল আজিকালি।
প্ৰতিযোগিতা হ'ল। আগতে গছ তালৰ বিহু, এতিয়াও কিছুমান। জনগোষ্ঠীয় গছ তলৰ বিহু এতিয়াও পাতে নহয়। মৰাণ তাৰপাছত সোণোৱাল কছাৰী।
উম, আজিকালি হ'লেও মানে নাহে আৰু কমিলে আগতকে।
নাই অ, ৰাতি বিহু ৰাতি বিহু দেখিছে নে।
দেখিছো দেখিছো।
উম।
সেয়াই।
ৰাতি বিহু পুৰা হেৰি যে বাঁহ যে বাঁহ, বাঁহ এটুকুৰা কাটি পিনি তাত তেল কেৰাচিন তেল ভৰাই তাত এনেকে জুই
জুই দি পিনি অ', উম।
অ', জুই লগাই লয় যে আগতে তেনেকে যুদ্ধ কৰিবলৈও গৈছিলে মানুহে। আগতে লাই অ', টৰ্চ লাইট কিবা কিবি নাছিলে যে
নাছিলে অ'।
মানুহে অ', সেইটো জো-জোৰ নে কিবা এটা বুলি কয়।
এ, জোৰ পাতিব গ'লেও যায় তেনেকে।
অ', জুৰ বাটিবলৈ ও যায় লাইট লৈ যায় যে, তাকে পোহৰ
এ, হেৰি তোৰ বনৰীয়া জীৱ জন্তু ওলালেও তেনেকে মানে হেৰি ছেৰি লৈ যায়
ওলাই যে হাতী
উম, আৰু তেনেকে গ্ৰীষ্ম ঋতুটো হেৰি হয় তো গৰমটো বেছি হৈ পৰে।
গৰমটো বেছি হয়, অ'।
ত' সেইটো সময়তো হেৰি হয়, ন আম কঁঠাল অ', আম কঁঠাল লিচু সেইবোৰ ফল হয় আৰু।
উম।
ফলবোৰ সেইবোৰ পকে।
ফল মূলবোৰ পকে অ'।
উম, সেইটো সময়ত কি হয়, মানে গৰম বহুত বেছি পৰে ন! মানুহেতো তেতিয়া কি হয়, ঠাণ্ডাৰ পৰা বাচিবলৈ পাতল কাপোৰ পিন্ধিবলগীয়া হয়।
উম।
আৰু ঠাণ্ডা পানী খাব মানে ঠাণ্ডা পানী খাবলৈ মানে আজিকালিতো ফ্ৰিজ হেৰি কৰে ব্যৱহাৰ কৰে।
আগতেতো কলহতে মাটি কলহতে পানী থৈ দিয়ে সেয়াই কিমান চেঁচা চা হৈ থাকে। উম, আজিকালিহে ফ্ৰিজ ওলালে উম। আজিকালি আকৌ ফ্ৰিজৰ পানী খালে স্বাস্থ্যৰ কাৰণে অপকাৰী হে হয়।
সেইটো প্ৰতিটো ঋতুৰে মানে নিজা, নিজা বৈশিষ্ট্য আছে আৰু।
উম, নিজা, নিজা বৈশিষ্ট্য আছে তই কোনটো ঋতুত জন্ম, মই আকৌ হেৰিয়ত এ, শৰৎ, শৰৎ নেকি শৰৎ অ'।
শৰৎ ঋতুটোতো হেৰিত পৰে হয়, নহয় দুৰ্গা পূজা যেন হয়, অ', হে কঁহুৱা ফুলে যে কঁহুৱা।
কঁহুৱা ফুলে অ'। শেৱালি ফুল ফুলে, কঁহুৱা ফুল ফুলে। আৰু সেইটো সময় মানে পুৰা গৰমো নহয়, ঠাণ্ডাও নহয়।
আকাশখন চা চোন পুৰা নীলা হৈ থাকে ডাৱৰ না
ধুনীয়া হৈ থাকে।
বহুত ধুনীয়া লাগে নদী
তেতিয়া মানে ধূলি বালিটো কম হৈ থাকে, তাৰপিছতে ধূলি বালিও আৰম্ভ হ'ব আৰু মানে। ঠাণ্ডা দিন ধূলি হয়টো বহুত, তেতিয়া শৰৎ কালত মানে ধূলি বালিটো কম হৈ থাকে। উম, হাউলি খোলে। উম।
কিমান ধুনীয়া লাগে গোন্ধটো ন' ৰাতিপুৱা একদম আমোল মুলাই থাকে, ৰাতিপুৱা সৰি যায় যেন।
উম, মই সেই তেনেুৱাতে জন্ম হৈছিলোঁ।
উ, এইখন ইটোৰ পিছততো সিহে মন্দুৰিটো কৰে।
অ'। শৰত, হেমন্ত তাৰপিছত শীত। নহয় শীত শীত।
নহয় নহয় হেমন্ত। শৰতৰ পিছত হেমন্ত পৰে। অ' শীতত শীতত বেছি যে। মই শীতটোতে আছোঁ।
অ'।
মাঘত পৰে। উম, সেই তেতিয়া মানে তোৰ গৰম কাপোৰ পিন্ধিব লগা হয়।
উ।
অ' শাক পাচলি সেইটো সময়ত ব বিভিন্ন হেৰিও হয় নহয় উৎপাদনো হয় নহয়।
অ' শাক পাচলি হয় তেতিয়া ধেৰ, আকৌ ফল মূলো ওলায় টেঙা টেঙা ফল মূল বোৰ ওলাই তেতিয়া।
হু। সেইটো সময়ত এ, মানে পিকনিক বা কিবা ভ্ৰমণ কৰিবলৈ সুবিধা হয়, সেইটো কাৰণে বেছি ভাল হয়।
অ', অ'।
সেইটো বেছি ভাল হয় সেইটো সেইটো।
উম, সেই হেৰি গৰৰ্মৰ যিটো মানে গ্ৰীষ্ম কালতো মানে বৰষা বা গ্ৰীষ্মৰে তেতিয়াও টেঙা ফলবোৰ ওলায়। ধৰ আম ওলালে লিচু ওলালে, হয় নাই? অ' কঁঠালটো বৰ টেঙা নহয়। অ' তেনেকুৱা টেঙা কিছুমান ফল ওলাই তাৰপিছত আকৌ তিয়া ঠাণ্ডা দিন আহে শীতকাল তেতিয়াও আকৌ ঠাণ্ডা ওলাই, বৰটেঙা ওলাই কমলাত
অ' বৰটেঙা খবলা অ'। উম, এই বৰটেঙটো হেৰিতে ওলাইতো শৰত ঋতুতে ওলায়।
অ' তেতিয়াৰপৰা আৰম্ভ হয় আৰু।
উম, উম। আকৌ হেমন্ত ঋতুততো সেয়াই হয় আকৌ। তৰি লাগিছে অ'।
অ', অ'।
হেমন্ত ঋতুততো হেই হয় আকৌ ধানবোৰ আঘোণত পৰে, ধানবোৰ পকে।
অ' ধান পকে।
উম, ধানবোৰ চপাই আনে মানুহে ঘৰে, উম। আগলে তোৰ হেৰি কি বুলি ক, ধান কাটি মেলি তেতিয়া ঘৰত আনে তেতিয়া প্ৰসাদ দিয়ে, বুট দিয়ে ন' পথাৰতে। খেতি উঠিলে বোলে কিমান ভাল লাগে।
অ' খেতি উঠা, আকৌ কিবা লখিমী আনে। তহঁতৰ সেইফালে আনে নাই?
অ' আনে আনে আনিলে যে মূৰতে লৈ আনে কাকো পাছফালে গুৰি যাব নোৱাৰি, মাতিব নোৱাৰি। ম ওচৰ মানুহে পালে পাই যায়।
অ'। এ, কিবা মুখত পানী লৈ আহে নেকি, কথা কবও নাপায় ন' তেনেকে কিবা।
অ' পানী জানে বাৰু আমাৰ কিন্তু এনেকে মুখে মাতিব নাপায় আৰু ইফালে সিফালে চাবও নে
অ' নাপায় অ' তাৰপিছত আকৌ আ নি লক্ষ্মীমী আনি ঘৰৰ মেইন দৰ্জা, মূল দৰ্জাখনৰ ওপৰত লগাই থই হয় নাই?
উম উম তাৰপিছত ভঁৰালত উঠাই
অ মানুহৰ তেনেকে থৈ দিয়ে।
তাৰপিছত তোৰ ন খাই নহয় এইটো হেৰিতে ঋতুতে। ন চাউল যে খাই আজিকালি যে এইবোৰ ন চাউল নাখায়ে আৰু। অ
আজিকালি আকৌ ধেৰ আজিকালি এ ন খাবলে আকৌ এইবোৰ টিভি মানুহ মাতি আনে।
মানুহ আহে।
নকৰে অ ন খোৱাটো এটা নিয়মৰ নিচিনা পৰিণত হ'লগে আও মানে।
উম আজিকালি নাইয়ে আৰু সেইবোৰ।
উম, খেতি নকৰে যে মানুহে।
উম, নিজৰ ঘৰতে সেইয়া খালে খাই থৈ দি আও। আগতেটো গোটেই গাঁৱৰ ৰাইজে মিলি খাই ন।
উম গোটেই ৰাইজে মিলি খাই আকৌ নামঘৰত মানে চব ঘৰৰ পৰায়ে এ চাউল দিয়ে অ নতুন চাউল দিয়ে উম ভাত খাই মাহ প্ৰসাদ দিয়ে আকৌ ভাতো খাই চবেই মিলি মানে ন ভাত আও সেইয়া।
অ অ সেইটোৱে।
নতুন চাউলৰ ভাত আও।
আজিকালি সেইবোৰ গম গতিয়েই নোহোৱা হ'ল।
উম।
এতিয়া কি কৰি আছা?
মই এনেই আছো হেৰি মই পদুম যে পদুম ফুল
অ।
মই পদুম ফুল লগাইছো নহয় আমাৰ ঘৰতে।
অ ঘৰতে?
অ গুটি কিনি আনিছিলো।
উম।
তাৰপিছত গুটিটো এনেকে টান কিবা শিল এটাত ঘহাই পিনি অকমান মানে হেৰি এৰুৱাই দিব লাগে, এৰুৱাই দিয়াৰ পিছত পানীত তিয়াই পিনি থৈ দিব লাগিব থৈ দিয়াৰ পিছত তেতিয়া গাজ ওলাব।
উম।
গাজ ওলোৱা পিছত তেনেকে মোৰ গাজ ওলালে ওলোৱাৰ পিছত এই হেৰিয়তে এই হেমন শিৱ হেমন্ত নহয় এইটো কি কয় এই দুৰ্গা পূজাৰ সময়ত আও তেতিয়াই হেৰি কৰিছিলো তাৰপিছত তাত এ সে আগতে যে আমাৰ গৰু আছিলে নহয় গৰুৱে তেতিয়া দানা যে খাই দানা খাবলে মানে পকায়ে হেৰি এখন বনাই দিয়া হৈছিলে আমাৰ।
উম।
তাৰ পিছত সেইখনতে এতিয়া পুৰা বোকা-চোকা দি গৰু গোবৰ-চোবৰ এনেকে দি পানী দি তাতে ৰুই দিলো